অ ক'ত আছা নো।
ঘৰতে এনেই।
ঘৰত। থিকেই আছা খোৱা লোৱা? ময়ো আছো। মই এতিয়া তোমাৰ। মুম্বাইলৈকে আহিছিলো হোৱা নাই বেছি দিন দুদিনমান হ'ল আৰু।
উম থিকেই আছে।
উম কি খালা ভাত চাত খালা।
ভাত চাত মানে এতিয়া বনাই আছে? চে খাম লাহেকে কি বা বনাইছে? পিছে তাকে ভোকো লাগিছে লাহে লাহে।
অ ব্ৰেকফাষ্টত কি খালা।
ব্ৰেকফাষ্টটোত ধুনীয়া একদম কণী ব্ৰেড। এনেকে। এনেকে ওপৰত চচ। তাৰপিছত খেজুৰ?
উম
তাৰ পিছত এনেকে হেৰি উম ৰস হেৰি ৰস। আনাৰৰ ৰস একে ধুনীয়া ব্ৰেকফাষ্ট? খাইছো আৰু একদম টেষ্টি ব্ৰেকফাষ্ট।
বাহ ধুনীয়া এটা নহ'লে ব্ৰেকফাষ্ট এটা কৰিলা আৰু উম।
টেষ্ট টোত। টো ভাল সোৱাদত। ভাল আৰু মানে এনেও ভাল।
অ অ নাই ঘৰুৱা খাদ্য। এটো এনেও ভাল লাগে খাই।
তাকে তাকে তুমি কি খালা? কেকুৱা।
মই ব্ৰেকফাষ্টত কফি বনালো অলপ। একাপ কফি বনাই খালো। তাৰপিছত তাৰ লগত আহ্ ফাষ্ট মৰ্ণিঙত কফি খালোঁ। তাৰপিছত তোমাৰ অলপ দেৰিকে চিৰা খালো। চিৰা গৰম পানীত চেনি দি এনেকৈ বিজ ডুবাই দি সেইটো মোৰ মানে পেটতটো ভৰি থাকে অলপ দেৰিলৈকে। ভৰ্তি হৈ থাকে পেতটো অ গাখীৰৰ লগত ভাল লাগে কিন্তু মোৰ লগত গাখীৰ নাই, সেইকাৰণে মই গৰম পানীত খালো এতিয়া একদম গাঁৱলীয়া। সেই আইটেম তাৰ মানে গাঁৱত। এই বস্তুতো বহুত খাই। আমাৰ আমাৰ মাহত, ককা এন মই সৰুতে খাইছিলো ত ভাবিলো যে মানে সেইটোয়ে খাই দিওঁ আৰু কম পইচা খৰচো নাই। এতিয়া অলপ অকণমানি চিৰা দিলোঁ। গৰম পানীত চেনিটো একেলগত দি দিলোঁ। দি তাৰপিছত তাত বিস্কুট কেইখনমান পেলাই দিলোঁ, সেইটো মোৰ বাৰু নতুন এডিচন। মই বিস্কুট কেইখন গাঁৱত নিদিয়ে। মই তাত দিলোঁ দি মেলি লি
কি বিস্কুত দিলা?
এই গাখীৰৰ বিস্কুট মিল্ক। বিস্কুট যে পায়।
অ
আহ তাৰপিছত তোমাৰ অ তাৰপিছত খালে মানে, এক দেৰ ঘন্টামান হেৰি হৈ থাকে আৰু ভৰ্তি হৈ থাকে।
অ তেতিয়া আৰু একো নাখালেও হয় আৰু
আহ সেয়াই আৰু তাৰপিছত আমাৰ আৰু নিবনুৱা মানুহবিলাকক তেনেকুৱা তেনেকুৱা ধৰণৰ অলপ খাদ্য হ'লে ভাল আৰু
নিবনুৱা
উম নিবনুৱা সেই কাৰণে আহিছো মুম্বাইলৈ কাম বিচাৰি কামৰ সন্ধানত এয়া তুমিতো জানাই মোৰ সৰুৰে পৰা এটা নাটক কৰা আৰু এইবিলাকৰ প্ৰতি অলপ সে আছিলে এতিয়া মানে অলপ মানুহে কয় নহ এতিয়া মুম্বাইত মানুহ এক নহয় জিৰ' হয় এক নহয় হিৰ' হয়
অহঁ
নিজকে মানে সেই ঠাইখিনিত নিজকে লৈ গৈছো আৰু যি হয় বাকীখিনি ভগৱানে চাব আৰু এতিয়া থোক খাই আছো বাৰু অঁ। খুন্দা খুন্দি হৈ আছে বাৰু জীৱনটো ইয়াৰ এতিয়া কেইদিনমান পিছত আছে এজন ডাইৰেক্টৰৰ মানে কাষ্টিং সে আছে মানে তাত যাই মানে নিজৰ অঁ। দিব লাগে আৰু
আঁহ
উম ত বাকী বাকী দু বাকী দুপৰীয়াৰ কাৰণে সেই বনালো মই এতিয়া তোমাৰ এ ৰাতিৰে মানে মাংস খিনি আছিলে কালি যে কৈছিলো তাৰপিছত শাক আনিছিলো খুতুৰা শাক। নাজানো খুতুৰা হয় নে নহয় মই নাজানো ভালকে নামটো কিন্তু লৈ আহি মানে শাক মই এনেই ভাল পাওঁ মানে যিকোনো শাক হ'লে লাই পালেং লাই পালেং চুকা চব শাক মোৰ ভাল লাগে। ত সেইকাৰণে শাকটো ভাজিলোঁ তাৰ পিছত মাংস খোৱাছিলে ভাত বহুত খাই দিলোঁ মানে ধুনীয়াকৈ খাই দিলোঁ একদম টেষ্টিও হৈছিলে ভালকে খালোঁ
অঁ। অহ অঁহ। ঠিকে আছে আজিলে
বাকী কি' কৰি আছিলা তুমি দিনটো?
বাকী আছিলো মই এনেই। হেৰি কিবা- এবাৰ মানে' অলপ মান- দুটা কুকুৰ আছে ইয়াত। আমাৰ ঘৰতে- সিহতৰ লগত অলপ- খেলিবলে। সিহঁতৰ লগত অলপ খেলিলো। অলপ কথা পাতো। এনেকৈ এবাৰ- ইফালে যাওঁ, এবাৰ ইফালে যাঁও। এতিয়া এই আমাৰ ঘৰৰ ওচৰতে আইতা এজনী আছে। আইতা গৰাকীৰ লগত কথা পাতো অলপমান। কি কৰি থাকে। এনেই এনেকৈ গৈছে আৰু দিনবোৰ। তোমাৰ-
অঁ ঠিকে আছে দিয়া। ভালেই, ভালেই। এতিয়া তোমালোকৰ পৰীক্ষা- চৰিক্ষা- শেষ হৈছে। যিহেতু এতিয়া গৰমৰ বন্ধতো আৰু তেনেকৈ।
হয়। ধেৰই টাইম আৰু কৰিবলে কাম নাই।
আঁহ এতিয়া মই মানে ভাবি আছো মানে আবেলি লৈকে জুহু বিছৰ ফালে ওলাই যাম আৰু। শুনিছাই চাগে ন'?
আঁহ, আঁহ, আঁহ, গম পাওঁ তো। চবেই ফটো দিয়ে তা'ত গলে।
আঁহ এই এজন মানে মই- নিশ্চয়, নিশ্চয়। ত' তাত মানে- এই মই যোনটো- ফ্লেটত, ফ্লেট লৈছো আৰু। তা'ত মানে এজন আছে- মানে কেৰেলা'ৰ- লৰা এজন মানে- সি মানে আছে। সি তোমাৰ কৰিলে ওৱেব চিৰিজ এখনতো কাম কৰিলে। তা'ত অঁ সিও মানে সেই চেম- একে লাইনটোতে আছে। মানে এই অভিনয় কৰা এইটো, এইটো দিশতে আছে। ত' তাৰ লগত মানে এনেকৈ আৰম্ভণিতে এনেকৈ কথা- বতৰা আৰম্ভ হ'ল। আৰু ভাল হোৱাটো খালি অলপ তাৰ, হিন্দী প্ৰথমতে তাৰ অলপ বেয়া আছিলে। ত' এতিয়া হিন্দীটোৰ ওপৰত কাম কৰিছে ঠিকেই হৈছে। এতিয়া তাৰ লগতে যাম মানে। জুহু বিছৰ ফালে ওলাই উম বেছি দূৰ নহয় এইফালে তোমাৰ মোৰ ৰুমৰ পৰা মানে পোন্ধৰ বিশ মিনিট পিছত পায়ে যায় মানে।
কি কিবা অটো চ টো নে কিহত যোৱা?
অটো নহয় খোজ কাঢ়িয়েই যাম আৰু মানে মুম্বাই চহৰৰ সেই মায়া মায়াখিনি চাই চাই যাং আৰু। উম। তোমাৰ কোৱা বাকী তোমাৰ। হে?
বেলেগ আবেগিক মানুহ আৰু আপুনি।
অহ আবেগিকে হয়। বাকী তোমাৰ প্লেন কোৱা গৰমৰ বন্ধত কি কি ভাবিছা কি কি কৰিম বুলি?
মইতো গৰমৰ বন্ধত বহুত ভাবিছো চাওঁ কি হয়।
যেনে
খেলিব মন আছে মোৰ বহুত
অহ।
মই বেড বেডমিণ্টন বহুত ভাল পাওঁ। মোৰ বেডমিণ্টন খেলিব খুব ইচ্ছা এনেই ভাল লাগে নিজ নিজে কেতিয়াও খেলা নাই বাৰু কিন্তু মানে বেলেগক দেখি মানে এনেকে কিবা ভাল লাগে আৰু দেখি
সৰুৰ পৰাই মানে ইচ্ছা এ টা জাগি আছিলে আৰু হুম।
তাকে এবাৰ যিহেতু এবাৰ মানে অলপ বেছি বন্ধ পাইছো। সেইটো কাৰণে ভাবিছো অলপ মিণ্টনকে শিকোঁ। খেলো অলপ গা মনটোও ভাল লাগিব অ গা টো ভাল লাগি থাকিব সেইটো কাৰণে আৰু।
ভালে ভালে।
গান শিকিব মন
অ বা। তোমাৰ মাতটো তোমাৰ মাতটো কিন্তু ধুনীয়া হয়। মই সেইটো চাইছিলো মানে তোমাৰ সুৰটো মানে ভালেই হয় মই আগে পিছে শুনিছো মানে পাৰা তুমি চে ষ্টা কৰিব পাৰা গানৰ দিশত অ।
হয় নেকি?
অহ
অহ তুমি কৈছা যদি অলপ ভাবি ব লাগিব যে মোৰ মাতটো ভাল। বুলি।
অহ।
অলপ ভাবি পিনে অলপ আগবাঢ়ি যাব লাগিব ইমান সাহস দিছা।
উম।
মানে কিছুমান মানুহ আছে। যোনে মানে মোক বহুত বেছি ডিছকাৰেজ কৰে আৰু। মানে কিবা এটা গালে মানে কি গাইছা? ইমান সুৱৰি বহুত বেয়াকে
তেনেকোৱা মানুহ আছে নেকি তোমাৰ জীৱনত? সেই। উম। সেই মানুহক সদায়, মানুহক সদায় কিবা এটা নতুন নতুন কৰিবলৈ ওলালে উৎসাহেৰে গাব লাগে। তেতিয়া মানুহজনে মানে উৎ সাহ পাই কামটো কৰাৰ প্ৰতি ধাউতিটো আগবাঢ়ে, ধাউতিৰে কামটো কৰে। কিন্তু তুমি যদি মানুহজনে উম মানুহ যদি-যদি কামটো তুমি কৰাৰ আগতে যদি তোমাক যদি সেই উৎসাহটো নিদিয়ে বা বেয়াকে তোমাক কয়। তেতিয়া কি হয় সেই মানুহজনে সেই কামটো কৰিব ইচ্ছা নোহোৱা হৈ যায় আৰু।
এতিয়া তাকে তো তুমি ইমান ধুনীয়াকে কথাখিনি কৈছা এতিয়া তোমাৰ দৰে চ বে নাভাবে নহয় কিছুমান মানুহ আ ছে মুখখন মই মেলিলে মানে বেয়াই পায়। গান গাব ধৰি এ মানে ও হ'ব নাগাবা তুমি।
হেই। তেনেকোৱা মানুহ আৰু কি কবা তেনেকোৱা
একদম ভাল নাপাও। সেই কিন্তু সেইবোৰ মানুহে যদি গান গায় ন, সেইবোৰ মানুহে যেতিয়া গান গায় ন? হেতি ভাবে বহুত ধুনীয়া গান এ চেম মানুহখিনি দেই।
হয় নেকি?
অ উম তেনেকুৱা মানে নিজে বোলে বহুত ভালকে তাৰপিছত বোলে আনক কৈছে। যে মানে- তুমি ইমান মানে মিলা নাই সুৰটো তালটো মিলা নে তেন্তে বেলেগ কথা অ
পিছত কৰিম হা অলপ কাম আহিছোঁ মোৰ দিয়া উম।
অ হয় নেকি হ'ব।